ছাৰ। হয়, কওঁকচোন?
হয়, কি কৰি আছে আপুনি?
মই এতিয়া এনেই অকনমান কিতাপ চাই আছিলোঁ।
কিতাপ চাই আছে। কি চাই আছে কিতাপত?
এনেই আৰু পৰীক্ষাৰ কাৰণে চাইছিলোঁ যি পাৰোঁ।
হয়, আজি মইও পঢ়ি আছিলোঁ বাৰু।
হয় নেকি?
হয়।
কি পঢ়ি আছিলে?
মই আপোনাৰ গ্ৰন্থৰ বিষয়ে পঢ়ি আছিলোঁ। মই মানে গ্ৰন্থমেলাত যায় খুব ভাল পাওঁ। গ্ৰন্থমেলাৰ পৰা বহুত মানে কিতাপ কিনিছো, সৰুতে বেছিকে গৈছিলোঁ। আৰু আপোনাৰ গুৱাহাটীত প্ৰত্যেক বছৰ বছৰে হয়ে নহয় অনুষ্ঠিত, চানমাৰি। চানমাৰি যে আপোনাৰ খেলপথাৰখন আছে যে তাতে হয়।
ঠিকে আছে বাৰু।
হয় তাৰে পৰা ধৰক এতিয়া মই চবতকে, আপোনাৰ মানে সকলোতকে বেছি ভাল পোৱা হৈছে অনুৰাধা শৰ্মা পূজাৰী, তেখেতৰ বহুত কিতাপ আছে মোৰ ওচৰত। তেনেকুৱা আৰু। জানেনে আপুনি অনুৰাধা শৰ্মা পূজাৰী?
মানে শুনিছোঁ বাৰু।
হয়। আৰু কাৰ কাৰ নাম শুনিছে?
উম, মামণি ৰয়চম গোস্বামী, ৰীতা চৌধুৰী।
হয় ঠিক আছে মই কৈ আছোঁ বাৰু তথাপিওঁ। হয়, মামণি ৰয়চম গোস্বামীৰ বিষয়ে কিবা জানে নেকি? এনেই অকণমান জানে চাগে, বেছিকে জানেনে?
বেছিকে নাজানো বাৰু আপুনি যদি জানে মোক জনাই দিয়ক।
অ', কৈ আছোঁ বাৰু মই মামনি ৰয়ছম গোস্বামী তেখেতে চৈধ্য়খনন উপন্যাস লিখিছিল।
উম,
তেওঁৰ উপন্যাসবোৰত নাৰীৰ ক্ষেত্ৰত সামাজিক সংস্কাৰৰ অসাৰত তা আৰু বৈষম্য চিত্ৰায়িত তেনেকুৱা ধৰণৰ মানে।
উম,
নাৰীৰ ক্ষেত্ৰত মানে সমাজ সংস্কাৰৰ কাৰণে তেনেকুৱা ধৰণৰ তেওঁ কিতাপ বোৰ বেছিকে লিখে। আৰু উঊনৈছশ বাসত্তৰ সত্তৰ চনত তেখেতৰ প্ৰথমখন উপন্যাস চেনাবৰ চ্ৰোত প্ৰকাশ পাইছিল। এতিয়া আপোনাৰ হয়তো পৰীক্ষাত প্ৰশ্ন আহিব পাৰে যে মামণি ৰয়চম গোস্বামীৰ প্ৰথমখন উপন্যাস কোনখন হয়? এতিয়া শ্ৰেনাবৰ চ্ৰোত হব। ইয়াৰে উপৰিও তেখেতে আৰু লিখিছিল দিয়কচোন মই কৈ আছোঁ ইয়াৰ উপৰিও তেখেতে নীলকণ্ঠী ব্ৰজ, তাৰপিছত আপোনাৰ অহিৰণ, মামৰে ধৰা তৰোৱাল, এইখন বহুত আপোনাৰ জনপ্ৰিয় জানেনে এইখন মামৰে ধৰা তৰোৱাল খন, এইখন শুনিছে চাগে, হয় - হয়, মামৰে ধৰা তৰোৱাল তাৰপিছত আপোনাৰ দতাল হাতী ৰুৱে খোৱা হাওলা এইখন তাৰপিছত আধালেখা দস্তাবেজ আধালেখা দস্তাবেজ খন শুনিছে চাগে
শুনিছোঁ।
হয়, যোনখন কলো মই এইটো আ, আপোনাক যে ক'লো দতাল হাতী তীৰ ৱে খোৱা হাওদা
উম,
সেইটো মনত ৰাখিব আপুনি। আৰু আধা লেখা দস্তাবেজ, তাৰ পিছত আপোনাৰ সাপৰ ছালৰ জোতা তাৰ পিছত দাসৰথীৰ সুঁৱজ তেজ আৰু ধূলিৰে ধুকুৰিত পৃষ্ঠা, তাৰপিছত উদয় ভানুৰ চৰিত্ৰ, এই আটাইবোৰ উপন্যাস মামণি ৰয়চম গোস্বামীয়ে লিখা।
উম,
তাৰপিছত আপোনাৰ আ, ইয়াৰ উপৰিও আৰু কাৰ নাম যেনে আপুনি মহেশ্বৰ নেওগৰ নাম শুনিছে?
মহেশ্বৰ নেওগ শুনিছোঁ বাৰু কিন্তু তেওঁৰ বি ষয় বেছিকৈ নাজানো।
হয়, মহেশ্বৰ নেওগৰ লিখিত আপোনাৰ এতিয়া মই আপোনাক গ্ৰন্থ বিলাক কৈ আছোঁ ন' তেওঁ লিখা আপোনাৰ যিবিলাক তেওঁ লিখিছে গ্ৰন্থসমূহ অসমীয়া সাহিত্যয়ৰ বুৰঞ্জিত। সেইবিলাক মই কৈ আছোঁ আপোনাক, শ্ৰী শ্ৰী শংকৰদেৱ লিখি লিখিছে ডাৱৰৰ সিপাৰি ধুনীয়া দিশ লিখিছে। অসমীয়া গীতি সাহিত্য, অসমীয়া প্ৰেম গাথা শক্তি প্ৰদীপ। উষা পৰিণয়, আচাৰ্য সংহতি, লৱ কোষৰ যুদ্ধ। গীতি ৰামায়ণ। কীৰ্তন ঘোষা, নামঘোষা আৰু তেনেকুৱা বহুত আছে আপোনাৰ।
হয়।
একেইখন মানে উল্লেখযোগয় আৰু শ্ৰী শ্ৰী শংকৰদেৱ খন মনত ৰাখিব তেখেতৰ।
হয়।
হয় আৰু আমি আটাইতকে বেছিকে জানিবলগীয়া হৈছে আপোনাৰ ডক্টৰ ভবেন্দ্ৰ নাথ শইকীয়া।
অ', ভবেন্দ্ৰ নাথ শইকীয়াৰ বিষয়ে বাৰু জানোঁ।
জানে ন। সৰুতেও আমি পঢ়িবলৈ পাইছিলোঁ বাৰু।
হয়।
পাইছিলে নে আপোনালোকেও?
পাইছোঁ, পাইছোঁ। ভবেন্দ্ৰ নাথ শইকীয়াৰ বিষয়ে অকনমান পঢ়িছোঁ তেখেতৰ উপন্যাসো এখন দুখন পঢ়িছো বাৰু।
যেনে ৰম্য ভূমি, অন্তৰীপ এই দুখন পঢ়িছোঁ বাৰু।
ৰম্য ভূমি আৰু অন্তৰীপ পঢ়িছে। হয়, এনে ভবেন্দ্ৰ নাথ শইকীয়াৰ বিষয়ে জানে নেকি আপুনি?
ভবেন্দ্ৰ নাথ শইকীয়াৰ জীৱনৰ বিষয়ে নাজানোঁ।
হয়, তেখেতৰ জন্ম হৈছিল ঊনৈশ বত্ৰিশ চনত। ঊনৈছশ বত্ৰিশ চনত জন্ম হৈছিল নগাঁওত।
হম, উম্।
আৰু তেখেতৰ মৃত্যু হৈছিল গুৱাহাটীত, দুহেজাৰ তিনি চনত।
আ'।
তেখেত এগৰাকী সাহিত্যিকো আছিল, চলচ্চিত্ৰ পৰিচালকো আছিল, পদাৰ্থ বিজ্ঞানী আৰু অই- অধ্যাপকো আছিল। ভবেন্দ্ৰ নাথ শইকীয়াই সাহিত্যিক- অকাডেমি বঁটাও লাভ কৰিছিল। ঊনৈশশ ছিয়ত্তৰ চনত। আৰু পদ্মশ্ৰী বঁটাও লাভ কৰিছিল, দুহেজাৰ এক চনত। তেখেতৰ উল্লেখযোগ্য চলচ্চিত্ৰবোৰৰ নামো কৈ দিছোঁ আপোনাক- সন্ধ্যাৰাগ, অগ্নিস্থান- অনিৰ্বাণ, সাৰথি। সাৰথিখন শুনিছে চাগে?
উম্, ন। নাই নাই, মই এইখন শুনা নাছিলোঁ আগতে।
হয় হয়, 'সাৰথি' এখন আছে আৰু উল্লেখযোগ্য উপন্যাস আছে আপোনাৰ- 'শৃংখল', 'অন্তৰীপ'- আৰু 'বনপস্ত্ৰ'। আপুনি 'শৃংখল' খন-
'শৃংখল' খন পঢ়িছোঁ মই, হয়। ‌ 'শৃংখল', 'অন্তৰীপ' পঢ়িছোঁ।
অ', আৰু এখন আছে 'বনপ্ৰস্থ' বুলি।
উম্, আৰু 'শান্ত-শিষ্ট হৃষ্ট-পুষ্ট মহাদুষ্ট' এইখন।
হয়, হয়। এতিয়া মনত ৰাখিবলগীয়া হ'ল-তেখেতৰ সাহিত্য অকাডেমি বঁটা লাভ কৰাখন, 'শৃংখল'ৰ কাৰণে- পাইছিল। আৰু অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰিছিল 'সেন্দুৰ'ৰ কাৰণে।
উম্।
আৰু তেখেতৰ আত্মজীৱনী আছে তিনিখন। 'জীৱন-বৃত্ত', 'জীৱন-ৰেখা', 'মোৰ শৈ- শৱ', 'মোৰ কৈশোৰ' আত্মজীৱনী। আৰু আপোনাৰ যদি এনেকে প্ৰশ্ন আহে- ডক্টৰ ভবেন্দ্ৰ নাথ শইকীয়াৰ প্ৰথমখন উপন্যাসৰ নাম কি? কি লিখিব?
উম্, কিবা আছিলে। 'আতংকৰ শেষ‌ত' নেকি?
হয়, 'আতংকৰ শেষত' প্ৰথমখন উপন্যাস।
অ'।
এইখিনি আহিলে পাৰিব আপুনি এতিয়া?
পাৰিম পাৰিম।
হয়, ইয়াৰ উপৰিও আপোনাৰ- অাহ, হালধীয়া চৰায়ে বাওধান খায়'।
উম।
এইখনৰ নাম শুনিছে চাগে?
এইখন শুনিছোঁ।
হয়, হয়। এইখনে আপোনাৰ ছ, এই ছবিখনে শ্ৰেষ্ঠ ছবিৰ 'স্বৰ্ণকোমল' বঁটা পাইছিল।
হয়।
আৰু ভাৰতীয় পেনোৰামালৈ নিৰ্বাচিত হৈছিল।
উম।
পৰিচালক কোন, জানেনে?
অহ, জাহ্নু বৰুৱা নাছিল জানো?
হয় হয়, জাহ্নু বৰুৱা। ইয়াৰ উপৰিও, অহ' আপুনি 'পিতা-পুত্ৰ'ৰ নাম শুনিছে?
অ' শুনিছোঁ। 'পিতা-পুত্ৰ'খনতো বহুত জনপ্ৰিয় আৰু সকলোৰে চিনাকি।
হয় হয়। এই 'পিতা-পুত্ৰ'খনেও 'সাহিত্যয অকাডেমি বঁটা' লাভ কৰিছে।
উম। কোনে লিখিছিল এইখন? অঁ হোমেন বৰগোহাঁইঞদেৱৰ বিষয়ে কিবা জানে নেকি?
হোমেন বৰগোহাইদেৱৰ বিষয়ে হয় আপুনি এনে কি কি নাজানে মোক সেইটো কলে মই ক'ব পাৰিম।
মানে তেখেতে লিখা এনেই আৰু বেলেগ বেলেগ কিছুমান উপনয়াস, আত্মজীৱনী
হয় হয়। হোমেন বৰগোহাই ধৰক আপোনাৰ যদি ক'বলৈ যাওঁ তেতিয়াহে'লে ফাৰ্ষ আহ প্ৰথমৰ পৰা মই আপোনাক কৈছোঁ জন্ম তেখেতৰ হৈছিল ঢকুৱাখানাত
উম
আৰু মৃত্যু হৈছিল গুৱাহাটী।
হয়
আৰু আপোনাৰ তেখেতৰ পেচা আছিল সাহিত্যিক ঔপন্যাসিক, সাংবাদিক, সম্পাদক আৰু সমালোচক।
অ
আৰু এইমাত্ৰ মই আপোনাক ক'লোৱৱে যে সাহিত্য একাডেমি বঁটা লাভ কৰিছিল পিতা পুত্ৰৰ বাবে। উ
উম।
আৰু তেখেত অসম সাহিত্য সভাৰ সভাপতিও আছিল দুহেজাৰ এক আৰু দুহেজাৰ দুই চনৰ।
অ',
আৰু উল্লেখযোগ্য গ্ৰন্থ হ'ল আপুনি সোধা প্ৰশ্নটোৰ উত্তৰ এইটো, পিতা পুত্ৰ, শুৱলা
উম।
তান্ত্ৰিক, মৎসগন্ধা, আতমানুসন্ধান
উম।
এইকেইখন হৈছে তেখেতৰ উপনয়াস, এদিনৰ ডায়েৰী আৰু আত্মজীৱনীও আছে তেখেতৰ, আতমানুসন্ধানখনন হৈছে আত্মজীৱনী। মোৰ সাংবাদিক জীৱনখন হৈছে আত্মজীৱনী, ধুমুহা আৰু ৰামদনী হৈছে আত্মজীৱনী মোৰ হৃদয় এখন যুদ্ধক্ষেত্ৰই আত্মজীৱনী তেখেতৰ।
হয়।
তেনেকুৱা।
ঠিকে আছে বাৰু
এইখিনি আপুনি পঢ়িব পাৰে পৰীক্ষাৰ কাৰণে
হয় এইখিনিতো বহুত প্ৰয়োজনীয় বস্তু বাৰু
হয় হয় প্ৰয়োজনীয় হয় আৰু আপোনাৰ ইয়াৰ উপৰিও মই আপোনাক মোৰ প্ৰিয় বুলি যে কৈছিলো অনুৰাধা শৰ্মা পূজাৰী তেখেতৰ মোৰ ওচৰত। তেখেতৰ আহ কিতাপ আছে আৰু, চাহেব পুৰাৰ বৰষুণখন আছে মেৰেংখন আছে মেৰেং উপন্যাসখন। পাৰিলে পঢ়িব বৰাগী নদীৰ ঘাট এই উপন্যাসখনো মোৰ লগত আছে।
প়ম বোৰ
হয় মোৰ পৰাই ল'ব পাৰিব মোৰ ওচৰত আছেই
অ'
হয় ইয়াৰ উপৰিও তেখেতে কলিকতাৰ চিঠি ডায়েৰী। অটোগ্ৰাফ এইকেইখন তেখেতৰ আত্মজীৱনী
হয়।
আৰু আৰু এখন আছে অনুৰাধা শৰ্মা পূজাৰীৰ মই আপোনাক কৈছো নহয় মই আগতে। গ্ৰন্থমেলালৈ গ'লে কিনিছিলো। এইখনো আছে নাহৰৰ নিৰিবিলি চাহ এইকেইখন আছে মেৰেং বৰাগী নদীৰ ঘাট আৰু আপোনাৰ চাহেব পুৰা বৰষুণ এই চাৰিখন মোৰ ওচৰত আছে।
উম থাকে আছে বাৰু লাগি লাগি এতিয়াৰ পৰা ল'ব পাৰিম।
হয় হয় ল'ব পাৰিব। ইয়াৰ উপৰিও আৰু আপোনাৰ কাৰণে, য়েছে দৰজে থংচী বুলিও এজন আছে।
কি ক'লে?
য়েছে দৰজে থংচি শুনিছেনে নামটো তেখেতৰো এখন। তেখেতৰ এখন উপন্যাস মই পঢ়িছো শবকতা মানুহ বুলি,
অ' এইখন শুনিছো বাৰু কিন্তু লেখকজনৰ নাম শুনা নাছিল।
অ' লেখকজনৰ নাম ই আছে দৰজে থংচী তেখেত, মৌন উঠ মুখৰ হৃদয় নামৰ উপন্যাসখনৰ বাবে